হেল্ল'
অ', কি খবৰ তোমাৰ?
ভাল। কি কৰি আছা?
এনেই বিচনাত বাগৰি আছো।
অ', কম্পিউটাৰ ক্লাছ গৈছিলা আজি?
অ', আজি নাছিল ন, তিনিদিনে থাকে উইকত।
অ' অ'।
তুমি?
নাই, মই যোৱা নাই। মোৰো তিনদিনে থাকে।
কি কৰাই আছে, এতিয়া তোমাৰ?
তেলি। তোমাৰ?
মোৰো চেমে কৰাইছে। অ' আজি অ এই চাৰিদিন ক্লাছ চলে
অ', প্ৰেক্টিকেল শিকাইছে?
প্ৰেক্টিকেল কালি যোৱাকালি অকল একবাৰ কৰাইছে। এইকেইদিনটো এনে থিয়ৰি কৰাই আছে আৰু।
অ। আচ্ছা ঠিকে আছে। কলেজ কেতিয়া খুলিব?
কলেজটো এতিয়ালৈকে কোৱা নাই, এডমিচন বা কেতিয়া হয়?
অ।
তোমালোকৰ কৈছে নেকি?
নাই আমাৰো এডমিচন হ'ব পিছতহে খুলিব চাগে। চেমেই আমি একেই ইয়াৰৰে হয় ন একেলগে হেৰি হ'ব চাগে।
উম তুমি কি কৰি আছা এতিয়া?
এনে শুই আছো। তুমি?
অ মইও, ইমান গৰম দিছে। আ আজি ভাতে খোৱা নাই অলপ ৰুটি আছিল ৰুটিকে খাইছো। তুমি?
মইও আজি ভাত মই আগত অকমান খাইছিলো যেনে তেনে এতিয়ালৈ খোৱাই নাই। ইমান গৰম দিছে ন?
উম এইকেইদিন আৰু বেছি দিছে।
অ বহুত গৰম দিছে একদম।
এনে কৰবাত ফুৰিব যোৱা নাই গৰম বন্ধত?
চাও কিবা হয় কৰ'বাত এ কেতিয়াবা কেতিয়াবা আৰু হেৰি হৈ যায় হৈ যায় ন, প্লেন হৈ গ'লে গুচি যাম আৰু। এনে আৰু আগতীয়াকে কোনো প্লেন নাই, গাঁৱত নাযাও চাগে।
উম ইমান গৰমত গাঁৱত যায় লা
শান্তিও নালাগে উম, তুমি যাবা নেকি কবাত?
নাযাও আমাৰ ইয়াতকৰি আৰু বেলেগ জাগাত বেছিহে গৰম।
তাকেটো তোমালোকৰ ঘৰটো পাহাৰত ন?
অঁ।
তাতেতো অকমান ঠাণ্ডা হয়।
উম বতাহ চতাহ মাৰি থাকে।
উম।
আমাৰ একদম পাহাৰ চাহাৰ ন যিকোনো জীৱ জীৱ জন্তু দেখা পাব পাৰে। যোৱাকালিতোটো বান্দৰ আহিছিল গছত উঠিছিল
সেফালে বান্দৰ আহে নেকি?
অ আছে
অ সেফালটো হাতীও ওলাই ন
অ ওলাই
চোৱানে তোমালো
সেইদিনা ওলাইছিলে অ একদম ওচৰলৈকে আহিলে দেখা পাও
অনিষ্টটো নকৰে ন
নাই এনে জোকাই দিলে আৰু কৰিবই নিজে যদি জোকাই লোৱা আগে ভাগে একো নকলেটো নকয়ে
উম
তোমালোকৰ ইফালে আহে কিবা বেলেগ আহে নে নে নাহে?
আমাৰ ইফালে ওলাই আজি ওলাইছিলে
কেইটা
এটা বোলে একদম ৰাতিপুৱা ওলাইছিলে বোলে পিছত মানুহে হে চেৰি কৰিছে বম চম দিছে গুচি গৈছে ভিতৰ ফালে আৰ্মি কেম্পৰ ভিতৰ ফালে গুচি গৈছি
আমাৰ ইয়াতে আৰু এনে ৱৰ্ল্ডটো পাৰ হৈ পেলাই আহিব নোৱাৰে ন সেইকাৰণে ভাল
অ আমাৰ অকৌ এইফালে গেটে দি কেনে ওলাই আহে আকৌ এইফালে ৱাল অকমান ভাঙা আছে যে সেইফালেদি ওলাই আহে
অ
সেইকাৰণে অলপ প্ৰব্লেম হল বা এয়া দোকানত গৈছে দোকান খুলি বন্ধ কৰিছিলে পিছত আকৌ অঁ এ ঘৰত আহিছিল ভাত চাত খালে গা ধোলে দুটামান কাপোৰ আছিল দে অকমান ৰেষ্ট লৈছে ৰেষ্ট টেষ্ট লৈ এতিয়া আকৌ দোকানত গৈছে খোলিলে
কিহে দি ভাত খালা পিছে
মই খালো হেৰি দি মুৰ্গীৰ মাংস দি তুমি?
মই ৰুটিৰে আলু ভাজি আৰু অলপ এটা কণী ভাজি ললো সেয়াই দি খালো
অ ভাত কেতিয়া খাবা
ভাত নাখাওয়ে নেকি এতিয়া পেটে ভৰি গল ন এতিয়া খাবই মন নাযায়
অ টিউচন নাই তোমাৰ আজি
টিউচন নাই আজি বন্ধ দিছো গৰমৰ বন্ধ
অ টিউচনো ব
গৰম মৰে ষ্টুডেণ্টবাকে দি আহিব নোখোধে ন স্টুডেন বিলাকে আহিব নোখোধে ন সিহঁতেও ফুৰিব যায় চামাৰ ভেকেচন
তাকে তোমাৰ ভন্টিৰ খবৰ চবৰ ভালে নে
অ ভালে দিয়া তোমাৰ?
মোৰো ভন্টিৰ ভাল মানে কি আৰু তাই এতিয়া এইবাৰ মেট্ৰিক দিব ন। ত', মানে ৰাতিপুৱা স্কুল যাই স্কুলত পৰা আহে, আহি আকৌ টিউচনত যায়, আহোতে আহোতে আঠটামান বাজিয়ে যায়, আহি আকৌ পঢ়িব লাগে। তাৰ ইমান এটা আৰু ভাল নহয় আৰু কষ্ট চলি আছে।
এতিয়া কৰিবই লাগিব আৰু কি কৰিবা, মেট্ৰিকটো পাৰ হ'লে যি টি কৰি
তাকে, পিছত আকৌ আজি উম। আজি আকৌ স্কুলৰ পৰা ফোন মাৰিছিলে, মাৰি কেনে কৈ আছে মানে যে ক্লাছ টেনত এইবাৰ কিন্তু সিহঁতৰ গৰম বন্ধ নহ'ব। কাৰণ ক্লাছ টেন পাইছে যদি পুৰা ৰেগুলাৰ, অ'। ৰেগুলাৰ ক্লাছ হ'ব ত' তাইক ক'তো নপঠাব, স্কুলত ৰেগুলাৰলি পঠাব। এনেকে কৈ দিছ, কলো অ', হ'ব ঠিক আছে।
ভালে এতিয়া আৰু কিনো কৰিব সেইখিনি সময়তো ঘৰত থাকি এনে ৱেষ্টেই হ'ব তাতকৈ পঢ়িবইটো অলপমান।
উম।
নে টিউচন লৈছে নে?
অ', টিউচন লৈছে, তিনটা চাবজেক্টত লৈছে। টিউচন, নহয় চাৰিটা। চাৰিটা চাবজেক্টত লৈছে টিউছন।
উম। মোৰো এজন কাজিন এইবাৰ মেট্ৰিক দিব ন', এইবাৰ দিব। তাই কিবা কৰে, পঢ়িটো আছে টিউচনো লৈ আছে।
ভালে-ভালে গলে হয় ন', যি কৰে ৰখি যাব নালাগে।
আহিবা আমাৰ তাত, এদিন।
তুমিও আহিবা, তুমিচোন নাহায়ে।
ইমাম গৰমত ঘৰৰ পৰা ওলাবই মন নাযায়, ইমান কষ্ট কম্পিউটাৰ ক্লাছটোত যাওঁহে, ঘৰতে থাকিব মন যায় গৰমখনত।
আগতে ভাবিছিলো যে ক'ৰবাত ফুৰিব যাম কৰ'বাত ওলাই যাম, এতিয়া ফুৰিব যোৱাত টাইমেই নাই কিন্তু বাহিৰত যাব লাগে কিন্তু ইমান অশান্তি পাওঁ, ঘৰত থাকিয়ে ভাল লাগে আজিকালি।
উম, আগতে ফুৰিব যাব কথা শুনিলে একদম কি ভাল লাগিছে আৰু এতিয়া ভালে নালাগে।
উম, এতিয়া লাগে নাযাও এ দিয়া, ঘৰতে শুই থাকিম।
উম। এতিয়া চবতকে ভাল লাগে, ভাল লাগা কামটোয়ে হৈছে শুই থকা।
সঁচাই।
এ চবতকে ভাল লগা কাম।
দিনটোযে গৰমত শুব নোৱাৰি নহয়, এই এতিয়া অকমান ঠাণ্ডা পৰিছে কাৰণেহে। এতিয়া গধূলি হৈ আহিছে নহয় ঠাণ্ডা পৰি-পৰি আহিব, দীপৰিয়া যে শুবই নোৱাৰা।
তোমালোকৰ তাতেতো ঠাণ্ডা পৰি আহিব কিন্তু আমাৰ যে এতিয়া আৰু গৰম হ'ব কাৰণ ৱাল বিলাক গৰম হৈ থাকে যে, ৱালৰ গোটেই ভাপ বিলাক ওলাই মানে বহুত গৰম হৈ যায়। ৰাতিত অলপ কমে অঁ তোমালোকৰ এতিয়া ঠাণ্ডা হ'ব। মোৰো মানে জেঠীহঁতৰ ঘৰত তেনেকুৱা যে সিহঁতৰ ঘৰ এতিয়া লাহে-লাহে ঠাণ্ডা হৈ আহিব। একদম ৰাতিটো পুৰা ঠাণ্ডা লাগি যায়। সিহঁতেতো কম্বল ল'ব লগা হয় ৰাতি। ইমান ধুনীয়া ঠাণ্ডা হৈ যায়।
সদায় সাতগাও এ, ওচৰত যে থাকে তোমালোকৰ?
উম-উম!
উম! ভালে দিয়া।
উম! তাৰ লগতো চাইডে-চাইডে বহুত গছ-টছ আছে।
অঁ! আমাৰ ঘৰতো ডাঙৰ গছ এদাল আছে নহয়।
উম! সেইকাৰণে ঘৰতো ঠাণ্ডা হৈ থাকে। আমাৰ ইফালে আৰু এটা গছো নাই ঘৰৰ পিছফালে। সেইকাৰণে বহুত গৰম লাগে।
বা ডাঙৰ গছ-চছ।
তাকে দূৰ আম্মায়ে ৰুৱে। পিছত আকৌ কি হয় হেৰি হৈ যায়। এই পানী হয় যে বৰষুণ দিলে অলপ পানী জমা হৈ থাকে পিছত। পানীখিনিয়ে মানে গছবিলাক মৰি যায় সেইকাৰণে। এ মাটি-চাটি পেলাব লাগিব, মাটি-চাটি পেলোৱাৰ পিছত তাতে গছ ৰুলে তেতিয়াহে মানে হ'ব। তাৰ আগত আৰু নহয়।
এনেই ফুল-চুল হ'লেও ৰুবা।
ফুল-চুল ক'ত ফুল-চুল এনেই আমাৰ চাইডে-চাইডেদি আছে। সিফা এ সিফালে ৰুলে আকৌ পানীৰ কাৰণে মৰি যায় আকৌ ইয়া ছাগলী পালে যে আমাৰ ইফালৰ মানুহ বিলাকে ছাগলীয়ে গোটেই খাই দিলে। এইটো এটা ডাঙৰ সমস্যা।
আমাৰ ইয়াতে ইমান ডাঙৰ-ডাঙৰ ছাগলী আহে, গোটেই ফুল খাই পেলাই কিন্তু আমাৰ এটা কুকুৰ আছে ন। কুকুৰটো শুই থাকিলে আহে আৰু। যেতিয়া শুই নাথাকে তেতিয়া নাহে।
অঁ! ভালে কুকুৰো। কুকুৰ থাকিলে ভালেই। আমাৰো কোনোবা আহি যদি হেৰিও কৰে আমি নাপাওঁ, ইফালে খাই শেষ কৰি দিয়ে। পিছতহে যাই চাওঁ।
পৰা খেদি দিয়ে। কালিতো একদম আমাৰ এডাল ঘৰৰ তলৰ ফালে জংঘল হৈছে ন অলপমান-অলপমান সাপ এডাল ওলাইছে। ইমান ডাঙৰ সাপ আছিল বাপৰে। মই দেখা পাইছোঁ আচলতে ৰুইছো ইমান দীঘল।
উম! এই গৰম যে এতিয়া ৰ'দৰ কাৰণে ওলায়। অঁ! ঠিক আছে দিয়া নহ'লে, অলপমান পিছত কল কৰোঁ দিয়া তোমাক।
অঁ! হ'ব দিয়া।
অঁ! দিয়া।